শুনিছনে? অ মই শুনিছো। মই মই এনেই বহি আছিলো। বহি টিভি চাই আছিলো। খোৱা দোৱা হ'ল। তোমাৰ?
হ'ল হ'ল।
অ
অ পিছে ময়ো মোবাইল চাই এনে বহি আছিলো ৰবা, এই যে তুমি ধৰা এই অৰুণা ল ধুবুৰত যেন বানপানীৰ সমস্যা বোৰ তেনেকুৱাক আচলতে বেয়া লাগিছে সবোৰ দেখি। সিফালে লএনেকুৱা হয় যে ঘৰখন উঠি অহক ঘৰ এখন নিমিষতে ধ্বংস হৈ যায় তেনেকুৱা হৈছে। তুমি কি ভাবা পিছা?
তোমাৰ বানপানীতোতো হ'লে মানুহৰ গোটেই মানে অৱস্থা নোহোৱা হয় জাই ন ঘৰ বাৰী তাৰ পিছত তোমাৰ কাৰোবাৰ যদি গৰু ছাগলী আছে বা ধৰক সেইবোৰ গোতেই তোমাৰ বিলয় হৈ যায় মানুহৰ মানে অৱস্থা নোহোৱা হৈ যায় ন' খেতি পথাৰ গোটেই এৰি মানুহ মানে আহ-আহিব লাগে, এৰি থৈ আহিব লাগে প্ৰাকৃতিক দুৰ্যোগ, এইটো প্ৰাকৃতিক দুৰ্যোগৰ কাৰণে।
অ, তুমি একদম ঠিক কথাই কৈছা আৰু হয় তুমি একদম ঠিক কথা কৈছা আচলতে অসমখন আমাৰ বানপানী মুক্ত নহবই চাগে বছৰে বছৰে প্ৰতি বছৰে আচলতে তেনেকুৱা হয় যেন তাৰমানে বানপানীত ভুগিব লগা হয়। বানপানীত ভোগিব লগা হয়। তাৰ ফলত বহুত সমস্যা হয় আমাৰ ইয়াতো হৈছিল দুইহেজাৰ চাৰি চনত বহুত ডাঙৰ বানপানী হৈছিল। ছিল আচলতে আমি নিজে ভুক্তভোগী হৈছো।
সেইটোতো হয়েই তোমাৰ অৰুণাচলতো তোমাৰ গৰা খহনীয়াও হৈছে তাৰপিছত লক্ষ্মীমপুৰ ডেম-ধেমাজি এইবোৰ গোটেই পানীৰ মাজত একদম এতিয়া।
হয়।
উম,
আৰু আচলতে কি হয় জানানে? ধৰি লওক কোনোবাই হাঁহৰ হাঁহৰ ফাৰ্ম হওক মুৰ্গী গীৰ ফাৰ্ম, গৰু ছাগলী এইবিলাক ফাৰ্ম খুললে সে বোৰ যেন নিমষতে ধ্বংস হৈ যায়, বানপানীয়ে উটুৱাই লৈ যায় তেনেকা
তাকেইেতো, তাকেইেতো সেইটো বানপানীতটো তোমাৰ সিফালে একচেলি বানপানীতো কি হৈছে পাহাৰত বৰষুণ হৈছে ন' ত পাহাৰৰ পানী খিনি গোটেই তলত বৈ আহিছে বৈ আহি নদী তোমাৰ নদীত পানী নৈদত পানী গোটেই অভাৱ মানে এ বেছি অভাৱ ভাৰ হৈ গৈছে, যাৰ কাৰণে পানী খিনি ক--লে যাব আৰু পানী খিনি গোটেই একদম মানে উম, গাঁৱে ঘৰে গোটেই তাৰ পিছত তোমাৰ অ, হাইৱে গোটেই এইবোৰ পানীৰে ডুবিছে।
হয়, হয় আৰু চাবাছোন তুমি আচলতে কেনেকুৱা হয় বান পানীৰ ফলত এই সৰু বাচ্ছা বিলাক হওক বিৃদ্যা বিলাক তেওঁলোকৰ কাৰণে আচলতে বেছি বেয়া লাগে তেনেক হয় যেন নানা বেমাৰে দেখা দেখা দিয়ে আচল্ততে বানপানীত বহুত লেতেৰা বস্তু উটি বাঢ়ি আহে তাৰ ফলত নানা ৰোগ হয় আচলতে। ত মানে কি কোৱা?
উম, পানীৰ কাৰণ বানপানীৰ সময়তো তোমাৰ পানী খাবলৈও নাথাকে ন'।
হয়,
ভাল পানী খাবলৈ নাপায়, পানী বুলিয়ে নহয় তেওঁলোকেত তোমাৰ খাদ্যয়ও নো খাবলৈ টান হৈ যায় ন মানুহখিনিৰ। ব'নাব ক'ত? বিৰাট মানে কঠিন পৰিস্থিতি হয় এইটো।
হয় আৰু চাবাচো তুমি কেনেকুৱা হা নহয় শিবিৰত যায় আচলতে মানুহ বিলাকে থাকিব। শিৱৰতো যেন এনেকুৱা হয় যেন সিহঁতে পাব লগা খিনি নাপায় যেন বহুত অসুবিধা হাহাকাৰ সৃষ্টি হয়। চৰকাৰে চাবাচো তোমাৰ অলপমান কিবা খোৱা খাদ্য দে সেইবোৰ যেন উপযোগী নহয়, ধৰি লও মই ভাবো আচলতে অলপ উপযোগী খাদ্যয় দিব লাগে যি নেকি আমাৰ ভাল হয় আচলতে স্বাস্থ্যৰ কাৰণে ভাল হয় বহুতো নামা অসুবিধাতো হয় বাৰু তাৰ ফলত আমাৰ দেহৰ কাৰণে উপযোগী হক আৰু তি চাবা এই কৃষক বিলাক বানপানী হলে যেন এনেকুৱা হয় কৃষক বিলাকৰ বেয়া লাগে আচলতে সকলো যেন বানপানীয়ে ধ্বংস কৰি দিয়ে কাৰণ তেওঁলোকৰ যেন কষ্টৰ ফলবোৰ যেন নিমিষতে নোহোৱা হৈ যায় তাৰ তেনেকুৱা হয় ঋণ ল'ব লগা হয়। তেনেকুৱা হয় বছৰে বছৰে ঋণ মাৰি থাকিব লাগে সেই ফলত পৰিয়ালটোৰো কিন্তু কিছু অসুবিধা সৃষ্টি। হয় নে কি কোৱা?
তাকেতো আৰু বানপানীৰ পিছতো কিমান মানুহ বেম বেমাৰো হয় ন মেলেৰিয়া ডায়ৰিয়া এইবিলাক।
অ'।
মানুহৰ
আচলতে তুমি ঠিক কথাই কৈছ আৰু চাবাচোন আচলতে আজিকালি আমি গুৱাহাটীতো বানপানী দেখিবলৈ পাওঁ এজাক বৰষুণত। তেনেকুৱা হয় যেন স্মাৰ্ট চিটি বুলি কোৱা আমাৰ গুৱাহাটীখন যেন এটা বেলেগ পৰিৱেশ হৈ যায় এইবোৰ কিন্তু আমাৰ মানুহ বিলাকৰ কাৰণে আচলতে হৈছে বুলি মই ভাবো। তেওঁলোকে চাবাচোন। জাবৰ জোথৰ বোৰ নৰ্দমাত পেলাই তাৰ ফলত তেনেকুৱা হয় বানপানী আহিলে যেন। নৰ্দমাত পানীতটো কোহায় কোন ফালেৰে যাব সেইকাৰণে যেন ৰাস্তাতে ৰাস্তা ভৰি যায় নেকি? কি কোৱা তাৰ ফলত বহুতো যান জঁট হয়।
উম। সেইটোতো হয় গুৱাহাটীততো মোৰ এজাক বৰষুণ আহিলে বিৰাটেই ভয় লাগে মোৰ।
হয় আৰু কেনেকুৱা হয়। হয় আৰু যান জঁট বহুত খিনি যান জট হৈছে তাৰ ফলত আচলতে সাধাৰণ জনতা তাৰ যেন বহুত অসুবিধা হয়।
তুমি তুমি গুৱাহাটীত তুমি বৰষুণ পাই অ' ক, ক, কোৱাচোন কোৱা কি কৈ আছিলা?
হয়।
কোৱা কি কৈ আছিলা তুমি?
হয় হয় নহয় কি কৈছো যে চাবাচো তুমি এই বানপানী আহিলে ন এই হেৰি ভূমিস্হখলনো দেখা দিয়ে যেন এনেকুৱা হয় আমাৰ ভূমিস্থখলনৰ পৰা আমাৰ বহুতো সুবিধা হয়। আমি ন জনক হেৰুৱাব লগা হয়। এই যে অৰুণাচলত আমি দেখিছো ভূমিসখলনৰ ফলত যেন ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ হৈ পৰিছে। তাৰফলত যাতায়াতৰ ব্যৱস্থা এ যেন বন্ধ হৈ গৈছে তুমিওতো চাগে শুনিছাই ন?
অ মানে এইটোতো তোমাৰ সামাজিক মাধ্যমতো তোমাৰ দেখা গৈছে ন। সামাজিক মাধ্যমতো পুৰা এইটো দেখায়ে আছে দেখি তোমাৰ সেইটো কাৰণ তো ভূমিটো যে তোমাৰ ভূমি স্খলন হৈছে তাৰ সেই কাৰণে তোমাৰ গছ গছনি লগাই পেলাই এইটো মানে প্ৰতিৰোধ কৰিব পাৰি। তাৰ বাবে মানে অত্যাধিক মাত্ৰাত গছ গছ ৰোপন কৰিব লাগে।
কৈছ আৰু চাবাচোন আমাৰ যে ভূমিসখলনবোৰ হৈছে আচলতে এইবোৰ কিয় হৈছে জানো আমি গছ বোৰ কাটি পেলাইছো। তাৰ ফলত আচলতে ভূমিস্খলন হৈছে সেইকাৰণে মই ভাবো আচলতে আমি গছ পুলি ৰোপন কৰিব লাগে তেনেকুৱা আচলতে চৰকাৰখনৰ কিছু ব্যৱস্থা ল'ব লাগে এই চাবা তুমি দীপৰ বিলৰ গছ গছনিবোৰ কাটি পেলালে। আচলতে তেনেকুৱা হ'ব নালাগে আচলতে মানুহে দীপৰ বিলত সেইফালে। ফুৰিবলৈ যায় যেন ইমান ধুনীয়া চাহ পৰি থাকে যেন ভাল লাগে এতিয়া যেন গছবোৰ কাটি হয় এই। তেতিয়া যেন গছবোৰ কাটি যেন নোহোৱা কৰি পেলালে নে কি কোৱা।
তাকেতো প্ৰাকৃতিক সৌন্দৰ্যই তোমাৰ নোহোৱা কৰি দিছে।
হয় আচলতে সেনেকুৱা হ'ব নালাগে কিন্তু মই ভাবো আমি অ' কিছু ধৰি লও আমাৰ বিশেষ দিনত যেন এডাল এডাল। গছ পুলি ৰোপন কৰিব লাগে এই তুমি চাবাচোন। এই যে কিছুদিন আগতে গোটৰ মহিলাবিলাকক গছপুলি ৰোপণ কৰিবলৈ দিছিল যেন মই ভাবো আচলতে। এনে গছ পুলি ৰোপন কৰিলে নহ'ব আচলতে গছ পুলিতো যতনো ল'ব লাগিব নে কি কোৱা?
উম হম হুম সেইটোতো হয়। আৰু এটা কথা কি জানানে যিবিলাক তোমাৰ ঠাইত বানপানী হয় ন সেইটো টো জানেই। আহ চৰকাৰ জানেই যে এইটো এইটো অঞ্চলত বানপানী প্ৰত্যেকবাৰেই হয়। ত' তেনেকুৱা ধৰণৰ ঠাইত যে আমাৰ গভমেন্ট। এনেকুৱা ব্যবস্থা কৰিব লাগে যাতে মানুহখিনিক সতৰ্ক মানি মানে এ আগৰ পৰা জনাই ৰাখে বা অত্যাধুনিক মানে সা সাহয্য ব্যৱস্থা কৰিব লাগে যাতে বানপানীৰ পৰা তেওঁলোকে ৰেহাই পায়।
হয় আৰু তুমি
বিলাক ভালকে নিৰ্মাণ কৰিব লাগে ন বাৰিষাৰ আগেগে সেইবোৰ তোমাৰ ভালকে আকৌ পৰীক্ষা কৰিব লাগে, চাব লাগে।
হয়, হয়, আচলতে চৰকাৰে গুৰুত্ব লোৱা উচিত আৰু চৰকাৰে চাবাচোন এনেই অলপমান ঠিকাদাৰক দিছে যেন কাম কৰি। কিবা যেন এনে অলপমান কৰি থৈ দিছে তেনেকুৱা ধৰণৰ হৈছে, আচলতে সেনেকুৱা হ'ব নালাগে মই ভাবো। আৰু চাবাচোন আমি কিছুদিন আগতে গ'ম পাইছো যে জাপানৰ মুখ্যমন্ত্ৰী আহিব বুলি এনেকুৱা হৈছে যেন ৰাস্তাৰ কাষত যেন গছ পুলি ৰুইছে, আচলতে তেনেকুৱা হ'ব নালাগে নে কি কোৱা।
উম, নাই, নাই।
সেইটো আচলতে, সেইটো আচলতে ভুল ধাৰণা। মই ভাবো আৰু আচলতে গুৱাহাটীখন অলপ পৰিষ্কাৰো হ'ব লাগে যে বানপানী আচলতে লেতেৰাৰ ফলত আচলতে, বানপানী বোৰ হৈছে আৰু আচলতে আমি যেনেকৈ নিজৰ ঘৰখন পৰিষ্কাৰ কৰি ৰাখো মই ভাবো। আচলতে, ঘৰখনন বুলি নহয় আচলতে ৰাস্ত ঘাই ৰাস্তা পথো আচলতে আমি চাফ চিকুণ কৰি ৰাখিব লাগে নে কি কোৱা তুমি।
অ' মানে একচুৱেলি কি হৈছে ড্ৰেইনেজ চিষ্টেমবোৰ মানে ড্ৰেইনৰ যিবোৰ আছে নহয়, সেইবোৰ আমাৰ ভালকে মানে এইবোৰ অ'বলক হৈ থাকে ন সেই যাৰ কাৰণে তোমাৰ বানপানীৰ পৰিস্থিতি গুৱাহাটীত হৈ যায় বৰষুণ দিয়ে, বৰষুণৰ পানীবোৰ যাব নোৱাৰে ন কাৰণ পানীবোৰ যাব কিনে। যিফালে তোমাৰ পানী যোৱা বাট থাকে এইবোৰ যদি ব্লক হৈ থাকে। বন্ধ হৈ থাকে, তেতিয়া হ'লে পানী যাব কেনেকে ত সেইখিনি তোমাৰ চৰকাৰে ভালকে চাব লাগে ন।
হয়, তুমি একদম ঠিক কথা কৈছা আৰু চাবাচোন আমি গ'ম পাওঁ। আচলতে বৰষুণ মালে মাৰিলে যেন গুৱাহাটী তেনেকুৱা হয় যেন নৰ্দমাত পৰি কিছু লোকো মৃত্যুৰ মুখত পৰিছে, আমি সেনেকুৱা বাতৰিও আচলতে পাইছো নে কি কোৱা? আচলতে এইবোৰ মই ভাবো হয়, আচলতে এনেকুৱাচ বৰ দুখ লাগে এইবোৰ। কি আচলতে মই ভাবো কি যেন অসমখন বান পানী মুক্ত নহবই চাগে তেনেকুৱা হেন ভাবোঁ আৰু কেনেকুৱা হয়, বানপানীত বহুত লেতেৰা বস্তু আহি আচলতে আমাৰ নানা ৰোগে দেখা দিয়ে তাৰ ফলত যেন আমি আচ আচলতে চিকিৎসা নাপাওঁ, আচলতে চাৰিও সকলো পিনে যেন বানপানী আমি কলৈনো যাম চিকিৎসা কৰিবলৈ তেনেকুৱা হেনো হয় নে কি কোৱা?
অ' একচুৱেলি কি হৈছে বানপানীতটো মানে অসমৰ এটা মানে এইটো টো দীৰ্ঘদিনীয়া সমস্যা মানে এটা হৈ গৈছে। এইটো কাৰণে মানে চৰকাৰে মানে অ' কিবা ভাল পৰিকল্পনা ল'ব লাগে, লগতে সজাগতাও হ'ব লাগে। অসমক মানে বানপানীৰ পৰা ৰক্ষা কৰিবলৈ। তেতিয়াহেটো অসমৰ অ' তেতিয়াই অসমৰ অৰ্থনৈতিক আৰু এইবিলাক তোমাৰ বিকাশত সম্ভৱ হ'ব।
হয়, হয়, তুমি একদম ঠিক কথা কৈছা আৰু চাবাচোন এই যে কাজিৰঙাত বানপানী হ'লে জীৱ-জন্তুবোৰ আচলতে ঘাইপথলৈ ওলাই আহে, সেইটোও কিন্তু এটা অসুবিধা তাৰ ফলত এনেকুৱা হয় যেন এই হাতীয়ে ধৰি লোৱা চাবাচোন যে এই ঘৰ ভাঙি পেলাই সেইবোৰ কিন্তু বানপানীৰ ফলতে হয় গড় বোৰে মানুহক খেদি আহে, যে গাড়ীত আক্ৰমণ কৰে তেনেকুৱাবোৰ আচলতে বানপানীৰ পৰাই সমস্যা হয়।
উম, হম হম।
কাজিৰঙা তোমাৰ বানপানীত এ জন্তুবোৰতো গোটেই একচুৱেলি কি হয় জীৱ- জন্তুয়ে গম পাই যায়। সিহঁতে চাগে বানপানী হোৱাৰ আগে আগে সিহঁতে মানে আগতে আঁতৰি পেলাই মানে নিজৰ ছেফটিৰ ঠাইলৈ গুচি যায়। সুৰক্ষিত জেগালৈ গুচি যায় সিহঁতে।
হয় একদম তুমি একদম ঠিক কথা কৈছা, আচলতে মই ভাবো যেনেকুৱা মানুহ বিলাকে বানপানী পৰা সুৰক্ষিত‌ নহয়, আচলতে জীৱ-জন্তু বানপানীৰ পৰা সুৰক্ষিত নহয়, নে কি কোৱা?
দিয়া তোমাৰ লগত কথা পাতি ভাল লাগিল দেই বহুত
হয় পিছত, হয় হয় তোমাৰ লগতো কথা পাতি আচলতে মোৰ বহুত খিনিয়ে ভাল লাগিল তোমাৰ পৰা নজনা কথা শিকিলোঁ। আচলতে মই ভাবো প্ৰত্যেকে এনেকুৱা এটা দিন লৈ যেন এজন এডাল গছ পুলি ৰোপন কৰক তোমাৰ মোৰ দৰে ধাৰণাাবিলাক সকলোৰে একেই হওঁক নে কি কোৱা? অ', পিছে আজিলৈ এৰিছো ধন্যবাদ দিয়া।
ধ্যবাদ তোমালৈ